অ বিওতি বা অ এ কি কি কৰিম আও, আছো
এ সেমিবা হেতৰ ঘত আহিছো
তই কি কৰি আচ? উম ভালেই
অ সে এফালে আহিছিলো, তাপা আহি পেলাই হেৰি সেহত সে ভাত খালো বহি পেলাই কথা পাতি আছো উম এই মাটিমাহ বনালে তাৰ পৰা আৰু হেৰি উম মাছ, আচাৰ সেনেকেই খালো আও, উম খালি নে কি ভাত
ভাত খালো, ভাত খালো এ পোৱালি সিহঁতক ভাত দিছো এতিয়া স্কুলৰ পৰা আহিছে।
অ স্কুলৰ পৰা আহিছে
অ স্কুলৰ পৰা আহিছে ছোৱালী স্কুল পৰা আহিছে। লোৱা দি লৰা কাম পৰা আহিছে
চালু নেকি কিহত এবা? ট্ৰেইনত অ আহাবাৰ মেট্ৰিক দিব উম
অহা বাৰ মেট্ৰিক দিব হবা এয়া অ হয়
অ
অ পাবহি এতিয়া
তাৰ পৰা হেৰি ল'ৰাটোকি কৰি আছে টেবুল তলত তেলৰ হেৰিয়ত আছে ন
তেল সেইতই সোমাই আছো
অ
দুইটাকে দুইটা সমানে পাইছে ভাত দিছো দুইটাকে দুইটাকে সমানে ভাত দিছো দুইটা সমানে পাইছেহ সি
অ অ অ। সমানে আহিছে অ। মান মানুহটো ঘৰতে থাকে নেকি? তাই
এই দোকান নিদিয় হ'ল ন এতিয়া এইখিনি বগৰী গুৰি খিনিত যোৱা আগতে দিছিলে। উম মাহত যাওঁতে চাওঁ বোলো আগতে লগ পাইছো ন।
অ দোকান নাইকিয়া হল। তোৰ ছোৱালীক
তা তাৰপৰা হেৰি আৰু কি বুলি ঘৰত আহিছ নেকি? অহা নাই অ'।
ঘৰত যোৱা নাই ঘৰত গৈছিলো হেৰিত তে যোৱা এইয়া তহঁতৰ বিয়াতে যোৱা আকৌ এদিন গৈছিলো সিদিনাখন এনেই খন্তেকীয়াকে, বেছি সময় নাই। দছ মিনিট মান আছো আৰু এফালে গৈছিলো। গৈ পেলাই আহি পেলাই হে তাহাঁতৰ ঘৰতে ঘৰত এপাক সোমাই কৰি আহিছো আৰু। উম। তো ছোৱালী থাকে হয়
নাই। আহিছা নহয়। তাই ছোৱালীজনী আহিছে। তাত গৈছ?
অ। তহত দুইটা এতিয়া উম এনে তাহত কেইটা নাথাকিলে তহত দুটা অকলে থাক ভিনদয়ে তই?
অ। কলে কলে আমি আৰু আমি আৰু দুইটাই তেতিয়া। এতিয়া তাই থাকিব একেবাৰে আহিলে নহয়। আহিব মানে একেবাৰে হেৰি অ আকৌ কিবা মানে পঢ়িব। অ
অ'।
পৰীক্ষা দিব কিবা। হে তৈয়াৰী কৰিব ঘৰত।
অ'।
উম। তাৰ পা উম লাটো ডাঙৰ কামত লাগিলে যেতিয়া চিন্তা নাই আৰু তোৰ। উম। উম।
কৰা বছৰ তিনি বছৰ মানে হ'ল কামেই কৰি আছচোন দুবছৰ তিনবছৰ হ'ল।
অ' তাৰ বাপেকৰ এতিয়া ৰেহাই হৈছে এতিয়া হয়
ঘ বাপেকে কি আৰু গৰু চৰু কেইটা চাই আৰু গৰু আছে ছাগলী আছে। এব অ' এতিয়া লৰাই লৰাই ঘৰ চলাই আৰু। সেয়া ময়ো এয়া চিলাই কাম কৰো হয়। মোৰ চিলাই তিলাই কাম কৰো।
অ ' ভালেই হৈছে দে তহতৰ শিকিছিলা আও চাদৰ মেখেলা আৰু সেই ব্লাউজ
চব চিলাও
চব চিলাঅ ' উম সেই তো কাম জানিলে চিন্তা নাই দে ইমান একে পইচা পইচা যায় হেৰি স চিলাব দিলে ব্লাউজ এটা হয়নে?
তাকে দহি গুঠা কাম কৰো ব্লাউজ চিলাও। চাদৰ চিলাও প্ৰতি লগাও লগাও আকৌ ফেব্ৰিকো কৰোঁ নহয় কাপোৰ ফেব্ৰিক কৰি কৰি বনাওঁ বেচো
বাাহ তই চবফালে আছ দে
অ' এ বা মোবাইলত হোৱাটছপত দিছো বা মোবাইলত দিছো নহয় চাবিচোন হোৱাটছএপত এযোৰ দিছো মই পিছত চাবি দেখুৱাই তাইলে ফটো একপিত দি পঠিয়াইছোঁ নহয় মই সেইযোৰ অ' সেইযোৰ শেষ হ'ল আৰু বেছি মাহ এইযোৰ ইস্তি কৰি মেলি দহি গুঠি কৰি ললো। এতিয়া কাই কাইলৈ, কাইলৈ দি আহিম গড়গীহস্তক জিক যাক লাগে।
অ' কিমান এইযোৰত?
আঠশ টকা ল'ম
অ' ভালে হৈছে দে
ইমান হেভিকে কৰা নাই নাই নহয় এ চাইট পটি বনাইছো আৰু আৰু হেৰিক বনাইছো চিম্পুল কে বনাইছো আৰু
হেই চিম্পুল ভাল লাগে উম।
হেভী বিলাক দাম বেছি আৰু এ এইটো চিম্পুল কে বনাইছো যে সেইকাৰণে ইমান দাম নহয় আহ যোৱা আৰু তাতে ঘৰৰ মানুহে ল'ব এতিয়া বেছি দাম ল'ব নোৱাৰি। এই ঘৰৰ বোৱাৰী এজনী বিচাৰিছে যে তাইক এতিয়া বেছি দাম লবও নোৱাহলো। এনে আঠশ মান ললো হয় এতিয়া তাই দে আৰু এ ঘৰ বুৱাই আৰু এ দে বোলো হ'ব দে
উম।
এতিয়া আঠশ মান টকা বেছি অ' বেলেগত বেচা হয় আঠশ মান টকা বিুচাৰিলো হয় এতিয়া ঘৰৰ মানুহে আও টকা সাতশ বিচাৰিছো আও ঘৰনো বেছি দাবি বেছি দাম কবও বেয়া লাগে নহয়।
বেয়া লাগে উম।
তাকে হেইকাৰণে বুলো হওঁক।
টো হেইটোতো ল'ব লাগিবই কষ্ট
অ' সেইটো ওলাইছে আও আগতে এনে যেনেকে তিনিশ চাৰিশ টকা ওলাই সেইটো কম ওলাব। ৱা
অ', অ' সেইটোৱে তোন।
ৱাহ
উম। হ'ব সিহঁতেও কেতিয়াবা কিবা এটা তেনেকে এৰি দিব হয়।
অ' তাহাতৰ নবনাই ৰে এইবিলাক কাপোৰ চাপোৰ নব বনাইও আই
অ' নবনাই নহয় বেলেগ কিবা মানে বেলেগ ফালৰ পৰা দিয়া থোৱা সেনেকে
কাম কৰি খুৱাবই
অ ই আৰামত বেয়া সেনেকে কিবা কিনি কৰি থাকাই ভাল বুজিছব হে জানিবও লাগে মানে মনতটো হেৰি জানিবতো চবেই পায় শিকি ল'ব কিন্তু কৰিবৰ কাৰণে মনো এটা হেৰি লাগিব বগম পালি
তাকেই মই এতিয়া দিনে ৰাতিটো সেযাকে কৰি থাকোঙ মই ওলাই গৈ ইমান নাযাওঁ ঘৰতে ধৰি লও চিলাই কাম থাকিলে চিলাই কাম কৰো নহ'লে ফেব্ৰিকৰ কাম কৰো নহলে এনেকে কিবা কিবি মানে কিবা এটা কাম উলিয়াই লওঁ আৰু তাতে তাকে কৰি গৈ বহি থাকো।
ভালে হৈছে আমি মোবাইল কিতা চাই থাকোতে গৈছো। ফেচবুক কিবা কিনি এনেতো সময়ত পালে সেই সেইটোকে কওঁ আৰু মই অকণমান চাওঁ বুলি ক'লে চাওঁ আৰু আকে কিবা খিনি আকৌ চায়ে থাককা যায়গৈ।
উম তেনেকে তই কাম উলিয়াই লব পাৰ দে তই এনেই থাক
এ
এতিয়া থাকিলে ঘৰ খনৰ ভাল নালাগে গম পাইছ কিবা এটা কৰি থাকিলে কিবা এটা মনতটোও ভাল লাগি থাকে ঘ অ' টেনচন বিলাক নাথাকে বা কিবা এটা কৰি থাকিল তো সেইটো কামতে ব্যস্ত ব্যস্ত হৈ থাকিলে এই তোক মনটো ভাল লাগি থাকিলে কামটো কৰি থাকিব কৰি থাকিব দিলি একেৰাহে নোৱাৰিলেও মানে ধৰি লও এতিয়া প্ৰথমতে কৰিলেেৰাে নোৱাৰি ধৈৰ্য্য নাই এনেকিয়া হৈ যাব কিন্তু অলপ অলপ অলপ কৰিলি আকৌ অকণ সময় বেলেগ কাম কৰিলি অলপ সময় কৰিলি।
উম এম্ব্ৰইডাৰী কৰিব জানো নহয় মই মিচিনতটো মইনা তাত আছো এতিয়া এম্ব্ৰইডাৰী মেচিনটো আনি এম্ব্ৰইডাৰী শিকিব আকৌ কৰিব লাগিব
হয় এমব্ৰদাৰি তো ময়ো জানো কিন্তু মোৰ মেচিন নাই মেচিন তো মই কাপোৰ চিলোৱা মেচিন তো মানে এম্পদাৰী আকৌ বেয়া হৈ যাব কাপোৰ চিলাবলৈ দিগদাৰ হব উম মেচিনটা লম বুলি ভাবিহে আছো ল'ব লাগিব এম্প্ৰইডাৰী কৰিবলৈ কাৰেণ্টতে পাই নহয় আজিকালি এম্প্ৰইডাৰী মেচিন
অ সেইটোৱে মুগাত আছে।
আৰু এটা মেচিন আছে নহয় আজিকালি উলাছে এ এক লাখ কিমান হাজাৰ টকা লয় নহয় এইটো এ কম্পিউটাৰত যে ফুলতটো বনাই দিয়ে সেইটো সেইটোতো একো কৰিবই নালাগে কম্পিউটাৰতে ফুলটো বনাই দিলে নিজে
অহ হয় নেকি? সেইটোকে কিনি ল'ব লাগিব নহলে। নিজে পইচা কেইটামান ইনকম কৰি পেলাই আৰু হয় নেকি। নিজে হৈ যাব হেৰি মাৰি মাৰি থাকিব হ'লা
মাৰিবও নালাগে একো কৰিব নালাগে খালি ফুলটোত ফ্ৰেমটো কিমান চাইজৰ ফ্ৰেম লগাব লাগে ধৰা ফ্ৰেমটো তই কোনটো ফুল বনাবি। কোনটো চাইজত বনাবি। আৰু ফোনটো কম্পিউটাৰ মাৰি দিব লাগে মাৰি দিয়া পিছত পিছত ফুল টো নিজে হৈ যায়।
আই মিচিনটোত একোৱে কাম নাথাকে নেকি? হা হা মিচিনটোত কি কৰিব লাগিব? পাব।
মেচিনটোত খালি একো কৰিব নাগে তই কাপোৰখন ললি কাপোৰ খন লৈ ফ্ৰেম টো লগালি ফ্ৰেমটো লগাই ফুলটো ধৰি লও তই কম্পিউটাৰতে ফুলটো বনাই দিলি হয়। কি ফুল বনাবি, কি ডিজাইনৰ ফুল সেইটো কম্পিউটাৰতে হেৰি কৰিবি কম্পিউটাৰত হেৰি কৰি দিয়াৰ পিছত তোৰ মেচিন লগালি গুলি ভৰালি, ববিন ভৰালি গোটেইখিনি কাম কৰিলি। তাৰপিছত তই একো কৰিব নালাগে অকমান চাই যে - যে এইটো ৰংটো সলাব লাগিব। আকৌ ৰংটো সলাই দিলি চাই থাকিব লাগিব আৰু একো কৰিব নালাগে।
হয় নেকি? অ'। সেনেকে কৰি অ মেচিনটো হেৰি দেখিছনেে কবাত?
দেখিছো অনলাইনত পাই দেখি আছো এনে আৰু এনে হেৰি বিলাকত ফেচবুক - চেচবুক চালে পাওঁ নহয় গম পাঁও আৰু। দেখিছো আৰু কিন্তু মই দোকানত চোৱাগৈ নাই। দোকানত নগাঁও - চগাওঁ গ'লে চাব পাৰিম। চাগে এতিয়া যোৱা নাই যে। কিন্তু দেৰলাখ মান টকা পৰেগৈ। এক লাখ বিশ হাজাৰ মান মেচিনটোয়ে পৰে।
কিনি পেলাই কিবা বিজনেচ কৰিব লাগিব আকৌ হয় কাপোৰ হেন তেতিয়াহে ফাইদা হ'ব। হয়েনে নহয়? অ
অ'। এতিয়া পইচা থাকা মানুহে তহঁতে পইচা থাকা মানুহ তহঁতে কিনি ল কিনি লৈ পেলাই ওলাব নহয় মৰিগাঁৱত কি আৰু কিমান - ম -কিমান কাম ওলাই মৰিগাঁও এইবিলাকত হেৰি - হেৰি বিলাকত।
উম। ওলাই অ। এম্ব্ৰইডাৰীটো আজিকালি চলিছে জানো? ইমান নচলাই হ নাপাইছো এম্ব্ৰইডাৰীটো মই।
হয় জানো?
সেইটোতো হয় উম।
তই যে কাপোৰ বিলাক পিন্ধ তোৰ কি এম্ব্ৰইডাৰী কাপোৰ নহয় তই ভাল ভাল কাপোৰ কিনি আন পদ্মিনী কাপোৰ কিনি আন ভাল ভাল কাপোৰ কিনি আন কিনি আনি তই এম্ব্ৰইডাৰ কৰি দে তোৰ সেইযোৰ কাপোৰ তোৰ বেচা নাযাব আকৌ বা বোৱা কাপোৰ বোৱা কাপোৰ কণ্টেক। কৰিলেও ক'বাত বোৱা উকা কন্টেক্ কৰি ল কৰিলৈ পেলাই সেয়ে তই কৰি দে তোৰ কিমান লাভ হব আজিকালি বোৱা কাপোৰ টো এমপ্ৰদাৰি য়ে কৰে
উম,
উম,
কৰিব লাগিব ৰ চাব লাগিব এতিয়া এটা মেচিন কিনি দিলে তেতিয়া এম্ব্ৰইডাৰী কৰো কৰো কৰি থাকোতে। সেইটো এতিয়া একো কেইখনমান কৰি তাৰাপা নকৰা হলো। আকৌ গালি শুনিম বুলিব তই কিনিবি কিনি হা এম্ব্ৰইডাৰী নিচিনা কাৰেণ্টৰ মানে এম্ব্ৰইডাৰীও হয় আকৌ প্লেটখন চেঞ্জ কৰিলে চিলাই হয় পিকৌ হয় সেই সেইটো মেচিন
সেইটো সেইটো মেচিনৰ কিমান দাম?
সেইটো টোটেল দহ হোজাৰ গৈ চিলে হেৰী খনৰ সৈতে
হেৰী কৰিব পাৰি হয়
কাৰেণ্টৰ মটৰটো কিনি লৈছো আও সেইটোতো চব মেচিনতে লগাই ল'ব পাম মটৰটো
অহ হাত চাত চলা একো কব নালাগে ভৰি চৰি একো কব নালাগে অ'
থাকিব মেচিন টো অ 'এনেকে অ লাহেকে এনেকে দবালেই হ'ল আ হেৰী যে হেৰী এইবিলাক যে থাকে তেনেকুৱা গাই চলালে যে তলত গেই এইলাক এনেকে এনেকে দবাই যায় মানুহে অ হাতকেইটা ইফাল সিফাল কৰি থাকিব লাগিব আৰু অ হাতটো ইফালে সিফালে ইফালে মানুহে হেৰি কৰিব নালাগে অলপ চলপ ইফাল সিফাল কৰিব লাগিব।
উম হ'ব দে উম উম উম উম কাটি দিম হ'ব দে ন উম উম